অ', অ', শুনিছো দিয়া কোৱা।
অ', কি কৰিছা।
মই আছো ঘৰত তুমি।
অ মইও আছো মানে মোবাইলটোকে টিপি টিপি আছো মোবাইলটো অলপ টিপি চাই আছো তাকে।
অ মইও আছো ৰবা এনে কি আৰু মোবাইলটো টিপি আছো কি কৰিম।
অ এ ভাবিছো তাকে ম মোবাইল ফোনটো আজি মোৰ আজিকালি এই যুগত মোবাইল ফোনবোৰ যেনেদৰে মানে আ। অগ্ৰগতিতে আগবাঢ়িছে। ডেভলপ হৈছে মানে ত'। তাৰ বিষয়ে অলপ কথা পাতো নেকি মানে মোক। ম'বাইল ফোনৰ বিষয়ে।
অ পাৰি নিশ্চয়।
উম এ আজ বৰ্তমান সময়ত যিহেতু মোবাইল ফোন আমাৰ দৈনন্দিন জীৱনত অপৰিহাৰ্য অংশ হৈ পৰিছে তোমাৰ।
উম ঠিকেই কৈছা দেই তুমি।
হয় ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰ। অ চব সকলোকে আগত মোবাইলটোৱে হাতত লোৱা যায় আৰু চোৱা যায় হেৰি মোবাইলৰ এপ বোৰ চোৱা যায় তোমাৰ টাইম সময় কেইটা বাজিছে সেইটোও আজি আজিকালি আমি ঘড়ীতকে বেছি আমি মোবাইল ফোনটোৱে ব্যৱহাৰ কৰো তুমি কি ভাবা এনেকুৱা মানে। অ কি ভাবা যে ই মোবাইলে আমাৰ দৈনন্দিন জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে মানে
মই তোমাৰ সৈতে একমত দেই কাৰণ বৰ্তমান সময়ত মোবাইল এটা আমাৰ দৈনন্দিন জীৱনৰ এটা অপৰিহাৰ্য অংগ হৈ পৰিছে সৰুৰ পৰা কেঁচুৱাৰ পৰা বুলিয়ে কব পাৰি আজিলেগে দুই তিনি বছৰীয়া ল'ৰা ছোৱালীৰ হাততে মোবাইল থাকে সৰুৰ পৰা বুঢ়া বু়ঢ়ী আমাৰ আইতাৰ সময়ত বয়সলৈকে। এ মোবাইলটোৱে হাতত থাকে। ৰাতিপুৱা উঠি পৰা ৰাতিপুৱালৈকে নন ষ্ট্ৰপ আমি মোবাইলে চাই থকা যায়। মোবাইলৰ বাহিৰে আগতেতো আমি এক অলপ। টেলিভিছনে চাইছিলো কিন্তু আজিকালি টেলিভিচন চোৱাৰ ব্যৱস্থাও নোহোৱা হৈ গৈছে বা আগত। ৰেডিঅ'ৰ ব্যৱস্থা আছিল বৰ্তমান সময়ত ৰেডিঅ'ৰ ব্যৱস্থা আছিল যদি কোনো মান- কোনো মানুহে ৰেডিঅ' শুনিবই নোখোজে। ঘড়ী অন্য ঘড়ী ব্যৱহাৰ কৰে খালি মোবাইল। খালি মোবাইলে
ঠিক কৈছা আগতে কেৱল আজিৰ পৰা যিহেতু তুমি যদি কোৱা পোন্ধৰ বছৰ মান আগলৈকে আমাৰ ঘৰৰ সকলোৰে হাতত অহ মোবাইল ফোনবোৰ আছিলে কিন্তু মোবাইল ফোনৰ তোমাৰ সেইবোৰ মোবাইল ফোন এ যিহেতু এনেধৰণৰ নাছিলে এ বোৰ কিপেড টাইপ মোবাইল আছিল তোমাৰ অ তাত অকল আমি ফোন কৰিব পৰা আছিলো এ তাতে অকল আমি অ ফোন কৰি কথা পাতিব পাৰিছিলো তাৰ পিছত লাহে লাহে মোবাইলবোৰ যেনেদৰে মানে বিকাশ ঘটিলে তোমাৰ লাহে লাহে তোমাৰ অ কেমেৰ কেমেৰা ফটো তুলিব পৰা মোবাইল আহিলে ভিডিঅ' কৰিব পৰা মোবাইল আহিলে আৰু এতিয়াৰ দিনৰ মোবাইলবোৰতো আৰু বহুত আগবঢ়া এতিয়াৰ দিনৰ মোবাইল মানে যিকোনো যিকোনো বস্তুৱে আমি মোবাইলত মানে মোবাইলত চাই পেলাই জানিব পাৰো হয়তো বহুতে আজিকালি কিতাপ আহ কিতাপবোৰত পাঠক পৰীক্ষাৰ আগত তোমাৰ কিতাপৰ পৰা নপঢ়ি মোবাইল ফোনৰ পৰাও পঢ়ি পেলাই বহুতে হয়তো পৰীক্ষা দিয়ে
হয় হয় তুমি ঠিক কৈছা দেই আজিকালি মোবাইলৰ ব্যৱহাৰেই মানুহৰ মানে এটা দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে ৰাতিপুৱা শুই উঠি ঠি পৰা সেইটোৱেইটো কলো আআ আজিকালি মানে পৰীক্ষা দিব বলৈ আজিকালি গমেই পোৱা নতুন নতুন মাধ্যম ওলাইছে সামাজিক মাধ্যম ছেট জি পিটি হওক গুগল হওক এইবিলাক ওলাইছে তাৰ পৰাই মানুহে কিতাপখন পঢ়াতকেচোন মানুহে তাৰ পৰা পঢ়াতোৱে বেছি ভাল বুলি ভাবে কিতাপখন মানুহে খুলিয়ে নাচাযব আৰু আগতে ধৰা তাতকৈ সৰু আহ কিপেড মোবাইল আছিলে ত সামাজিক মাধ্যমৰ কোনো ধৰণৰ ব্যৱহাৰ নাছিলে অপচন নাছিলে সেইকাৰণেই কি হয় কি মানুহৰ অ চবৰ ক্ষমতাও ভাল আছিল মানসিক চাপৰো ইমান অসুবিধা হোৱা নাছিল আজিকালি সবৰে হাতত স্ক্ৰীন টাচ হওক বা এইবিলাক যিমান হওঁক মানুহৰ আহ যদি দিনটোৰ পৰা ৰাতিলৈকে মোবাইলটোকে চাই থাকে মানুহৰ মানসিক চাপতো এটা প্ৰভাৱ পৰে ন
হয় হয় তুমি ঠিকে কৈছা যে টো প্ৰতিটো বস্তু ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ থাকে গতিকে আমি সেইটো অঁ সেইটো হিচাপত মানে আমি নিজৰ হিচাপত বস্তুটো চলাব লাগিব যে আমি কেনেদৰে আমি বস্তুটোৰ পৰা আমি লাভ উঠাব লাগিব লোকচান নহয় এটা তুমি যেনে ক'লা যে চকুৰ চাপ পৰে হয় চকুৰ চাপ কৰে এইটো একদম সঁচা কথা তোমাৰ এতি এতিয়া আজিকালি তুমি চাবা যে প্ৰায় কম বয়সতে মানুহে চশমা লব লগা হয় এইবোৰ বস্তু লব লগা হয় সেইবোৰ কিহৰ কাৰণে হৈছে তেওঁলোকে মোবাইল ফোন বা লেপটপ বহুত ঘন্টা ধৰি চাই থাকে, তেওঁলোকে ওচৰৰ পৰা চাই ত' এইবোৰ বস্তুৱে মানে, আঁহ এইবোৰ বস্তুৱে মানে তেওঁলোকক হানি কৰিছে। আৰু মই ভাবো আৰু মোবাইল আজিকালি মোবাইল ফোনৰ কাৰণে তোমাৰ টেলিভিছনৰ ব্যৱহাৰো বহুত কম হৈ গৈছেই। তুমি ভাবানে এনেকুৱাই
হয় আৰু তুমি হয় হয় তুমি এটা কথা লক্ষ্য কৰিবাচোন আগতে আজিকালি চোৱা সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ চশমা লগা হৈছে চকুৰ পাৱাৰৰ কাৰণে চকুত চাপ পাই মোবাইল চাই কিন্তু আগৰ অঁ যিবিলাক ককা আইতা সেইবিলাকৰ সত্তৰ আশী বছৰলে বছৰেলৈকে চশমা লোৱা দেখা দেখা যোৱা নাছিল, মানে কাৰণ সিহঁতে মোবাইল কমকে চাইছিল বা ৰেডিঅ'তে শুনিছিলে যি শুনিব লগা আছিল ন তাতে টেলিভিশনো ইমান ওচৰৰ পৰা চোৱা নাছিল আৰু আ আজিকালি লৰা ছোৱালী বিলাক লক্ষ্য কৰিবা টেলিভিশনটো চলাই থৈ দিব সিফালে মোবাইলটো পিটিকি থাকিব টেলিভিছন টো ইমান ওচৰ পৰা চাই থাকিব এনেকুৱা হলে মানুহৰ শৰীৰতো প্ৰভাৱ পৰে দিয়াচোন আৰু মোবাইলৰ অকল উপকাৰিত নহয় অপকাৰিতাওঁ বহুত খিনিয়ে আছে কিন্তু আমি হলো অপকাৰিতা লগত লৈ চলাই যাব পাৰো। কিন্তু, অপকাৰিতাখিনি এৰি চলাই যাব নোৱাৰো, আমাৰ মানুহ হ'ল এনেকুৱা।
হয়, আৰু মই ভাবো মোবাইল ফোনটো মানে এটা প্ৰযুক্তিবিদ্যাৰ এই বিজ্ঞানৰ মানে এক উল্লেখযোগ্য আৱিষ্কাৰ মানে উল্লেখনীয় আৱিস্কাৰ। তুমি লক্ষ্য কৰিবা যে, মানে তুমি যিহেত-যিহেতু টো আগতে মানুহে কথা পাতিছিলে মানুহে আগতে অঁ', পৃথিৱীৰ ই ইটো মূৰৰ পৰা সিটো মূৰলৈ যদি কথা পাতে বা বাৰ্তালাপ কৰিবলৈ হ'লে তেওঁলোকে চিঠিৰ ব্যৱহাৰ কৰিছিলে যি টো চিঠি তোমাৰ ডাক-ডাক ঘৰত জমা হৈ আহ পিয়নে গৈ পেলাই দিয়েতো, মানে সেই পিঠি মানে কি কয় বহুত সময় লাগিছিলে মানে বহুত সময় লাগিছিলে চিঠিৰ দ্বাৰা বাৰ্তালাপ কৰাটো অঁ', ডাক গৈছিলেটো। আৰু এইবোৰ মানে বহুত সময় খাইছিলে আৰু তাৰোপৰি আগ তাৰে আগত যদি ক'বলৈ যাওঁ আমি ৰজা মহাৰজা বিলাকে আগতে তোমাৰ পাৰ চৰাই হেৰিত পাৰ চৰাইৰ ভৰিত যে চিঠিখন বান্ধি পেলাই এনে মানে বাৰ্তা প্ৰেৰণ কৰে। ত' এইবোৰ বস্তু মানে আগতে এ তোমাৰ এনেকুৱা নাছিল যে, আৰু আজিকালি যিহেতু ভিডিঅ' কল ভিডিঅ' কলৰ দ্বাৰা আমি ইটো লাইভ বস্তুতটো মানে যি চলি আছে আমি সেইটো লাইভ দেখাব পাৰো তাতে। পৃথিৱীৰ ইটো মূৰত কোনোবা আছে সিটো মূৰত সি কোনোবা আছে আমি ইজনে সিজনক চাব পাৰো যিহেটো আগত টো সম্ভৱ নাছিলে আগতে আমি যদি অ', মান মানুহজনক গৈ পেলাই দেখা নাপাওঁ তেতিয়াহ'লে আমাৰ হাতত কোনো এনেকোৱা সুবিধা নাছিল যে, আমি মানুহজনক আৰু ক'ৰবাত দেখা পাম। কিন্তু আজিকালি মোবাইল ফোন আৰু মানে এই মোবাইল ফোনত তোমাৰ ভিডিঅ' কল কৰিলে আমি হয়তো ইটো ইটো জেগাৰ পৰা সিটো জেগালৈ আৰাম চে দেখা পাওঁ। দেশ বিদেশৰ মানে বহু সকলো বস্তুবোৰ আমি চাব পাৰো হয়তো পৃথিৱীৰ ইটো প্ৰান্তৰ মানুহে সিটো প্ৰান্তৰ মানুহক মানে সহজে যোগাযোগ কৰিব পাৰে এইটো এটা ইতিবাচক দিশ বুলি মই ভাবো।
হয়, তুমি ঠিকেই কৈছা দেই। আৰু আজিকালি চাবা শিক্ষাৰ ক্ষেত্ৰতো মোবাইল ফোনৰ বহুত খিনিয়ে তোৰ ত অনলাইন ক্লাছ কি বুক আৰু শিক্ষামূলক ভিডিঅ' আদি এইবিলাকৰ জৰি়য়তে বহুতে সহজে শিক্ষা লাভ কৰে দিয়াচোন। আৰু এইবিলাক হ'ল, মোবাইলৰ এটা, এটা উপকাৰিতা। তুমি লক্ষ্য কৰিবা দুহেজাৰ ঊনৈশ চনৰ কভিড বছৰৰ পৰা আজিকালি চব মোবাইল ফোনে শিক্ষাৰ দ্বাৰা আহ অব্যাহত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে সেই তেতিয়াৰ পৰা আজিলৈকে। এইবিলাক মোবাইলৰ এটা গুৰুত্বপূৰ্ণ দিশ দিয়াচোন আমি মনত ৰাখিবলগীয়া।
অ অ ঠিকে কৈছা ঠিকে কৈছা মই বস্তু কথাটো লক্ষ্য কৰিছো যে কভিড নাইনটিনৰ পিছৰ পৰা এই যিবোৰ অনলাইন ক্লাছ হ'ল অনলাইন ক্লাছ এই জুম‌ বা এই গুগুল মিট এইবিলাকত যি যিহেতু আ শিক্ষ শিক্ষক শিক্ষয়ত্ৰী বিলাকে মানে পাঠদান ল'বলৈ ল'লে ক্লাছ ল'বলৈ ল'লে ত' ছাত্ৰ এই তেতিয়া মানে মোবাইলৰ প্ৰচলনটো আৰু বেছি বাঢ়ি গ'ল মানে বৃদ্ধি হৈ গ'ল আগতে যি আছিলে আৰু যিহেতু আমাৰ ভাৰতত তোমাৰ জি অ' চিম আহৰ পিছৰ পৰা তোমাৰ ইণ্টাৰনেটৰ অলপ সস্তাত পোৱা হ'ল মানে আগতে যিহেতু ইণ্টাৰনেটৰ দাম বেছি আছিলে। ত' সেই মানে মোবাইল ফোনৰ মানে প্ৰচলনটো বাঢ়ি গ'লগে তোমাৰ আজিকালি গাঁৱে ভূঞে গ্ৰাম্য অঞ্চলতো সকলোৰে হাতে হাতে এটা স্মাৰ্ট ফোন থাকেই, তোমাৰ মানে এনেকুৱা স্মাৰ্টফোন নোহোৱা মানুহ নাথাকে হয় স্মাৰ্ট ফোন নোহোৱা মানুহ নাথাকে। কেই তোমাৰ তো মানে মই ভাবি ছো যে ক'ভিড নাইণ্টিনৰ পিছত হয়তো এইটো মোবাইল ফোনৰ প্ৰচলনতা আৰু বেছি বাঢ়ি গৈছে। যিহেতু শিক্ষাৰ ক্ষেত্ৰতে হওক বা অ' শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওঁক, আৰু আজিকালি মানুহে তোমাৰ মনোৰঞ্জনৰ কাৰণে মোবাইল ফোনটো ব্যৱহাৰ কৰে যিহেতু মানুহে ইনষ্টটাগ্ৰাম এ'পটোত তোমাৰ ৰিল চিল চাই বা ফেচবুকত নতুন তথ্য পাবলৈ নিউজ পাব, দেশ বিদেশৰ বাতৰি পাবলৈও মোবাইল ফোনটো মানে বহুত সহায় কৰে আৰু।
যে মোবাইল ফোনে অনলাইন বেংকিং, ডিজিটেল পেমেণ্ট আৰু অনলাইন বজাৰ কৰা বহুতখিনি সুবিধা নিছে মানে ঘৰতে বহি মিনিটত চব বস্তু ঘৰতে পাই যায় বা আগতে ধৰা অনলাইন বেংকিং অনলাইন পেমেন্টৰ সুবিধা নাছিলে ইউ পি আই মানুহে পইচা দিবৰ কাৰণে দূৰ দূৰলৈকে যাব লাগিছিলে বা চিঠিৰ জৰিয়তে পইচা পঠাব লাগিছিলে খামত ভৰাই, কিন্তু আজিকালি তেনেকোৱা নহয়। কিউ আৰৰ ব্যৱহাৰ আছে, এনেকে ইউ পি আই দি ধুনীয়াকে মানুহে ইটো জেগা এইখন দেশৰ পৰা সেইখন দেশত পইচা পঠাব পাৰে বা আজিকালি চোৱা বেচি লাক ল'ৰা ছোৱালীয়ে বাহিৰতে পঢ়ি কিনে নিজকে বনাব চেষ্টা কৰি আছে। ত মায় মাক দেউতাকে ইয়াৰ পৰাই ধুনীয়াকে পইচা পঠাই দিয়েচোন, আগতে সেইবিলাকৰ সিমান এটা সুবিধাও নাছিল। মোবাইল ফোনটোৱে অকল অপকাৰ বুলিয়ে নহয় দিয়াচন, বহুতখিনি দিশতো আগঢ়াই নিছে মানুহ হ
ঠিকে কৈছা ঠিকে কৈছা, ধৰা কেতিয়া, হয় ঠিকে কৈছা, কাৰণ আমি কেতিয়াবা ধৰক ক'ৰবাত ওলাই গ'লো, কিন্তু আমাৰ আমি যদি কেতিয়াবা ধৰা মানি বেগটো নিবলৈ পাহৰি গলো হয়টো পাৰ্চটো নিব পাহৰি গলো তেতিয়া আমি অ' আমি কিবা এটা বস্তু ক্ৰয় কৰিব বিচাৰিলে আমি মবাইল ফনৰ দ্বাৰা আমি, তুমি যেনেকৈ ক'লা ডিজিটেল পেমেণ্ট, এই ডিজিটেল পেমেণ্টৰ দ্বাৰাই আ আমি মানে বস্তুবোৰ ক্ৰয় কৰিব পাৰো। আৰু আমাৰ তেতিয়া কেতিয়াবা ধৰা কিবা এটা বস্তু ধৰা পঁচপন্ন টকা পঁচপন্ন টকাৰ যদি তোমাৰ পাঁচ টকাটো খুচুৰা নাথাকে তটো আমি মানে ষাঠি টকা দিব লগা হয়। মানে যিহেতু আৰু তেওঁলোকৰ যদি খুচুৰা নাথাকে তটো আমাৰ মানে হয়টো পাঁচ টকাৰ লোকচান হব লগা হয়, কিন্তু আমি ডিজিটেল পেমেন্টৰ দ্বাৰা আমি যিমান যিমান খিনি লাগে যিমান খিনি দাম আমি একদম সঠিক দামটো আমি তাতে দিব পাৰো। আমি মানে এক পইচাও বেছি দিব নালাগে, সেইটো এটা সুবিধা বুলি ভাবো মই ডিজি টেল পেমেণ্ট
উম, তুমি ঠিকেই কৈছা দেই, আৰু অসুবিধা বাৰু চাবাচোন আজি কালি বেছিভাগ লৰা ছোৱালী সৰু সৰু সৰু লৰা ছোৱালীয়ে সামাজিক মাধ্যমত আৰু অনলাইন খেল একদম আসক্ত হৈ পৰিছে। সেইবাবে তেওঁলোকৰ মোবাইল ফোনৰ ব্যৱহাৰতো বহুত বাঢ়ি গৈছে, লগতে চক, মুৰ আৰু টোপনীৰ সমস্যাও কমি গৈছে মানে বাঢ়ি গৈছে দিয়াচোন, টোপনি কমি গৈছে যিহেতু শৰীৰত এইবিলাকৰ বহুত প্ৰভাৱ পৰে ন। আৰু এটা তুমি কথা লক্ষ্য কৰিবাচোন, অ' মোবাইল ফোনৰ যিমানে আৱিষ্কাৰ বাঢ়ি যাই আছে সি মানে নিজৰ ব্যক্তিগত তথ্য চুৰি হোৱা চাইবাৰ অপৰাধ আৰু ভুৱা খবৰৰ সমস্যাও বৰ্তমান বৃদ্ধি পাই পাই গৈছে এই মোবাইলৰ জৰিয়তে, ত' এইবোৰো এটা এটা অপকাৰিতা দিয়াচোন।
ঠিকে কৈছা ঠিকে কৈছা, মই একদম একমত তোমাৰ মাতে। মই ভাবো মোবাইল ফোনটো এটা উপকাৰ কাৰি সঁজুলি, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ কৰাটোৱে মূল কথা আমাৰ কাৰণে।
হয়, তাকে আজি আলোচনা কৰি বহুত ভাল লাগিল।
দিয়া মোৰো ভাল লাগিল তাকে
উম ঠিক আছে হ হ'ব ঠিক আছে।
উ।